হয়-হয় সুধিছোঁ।
বাকী কোৱা তোমাৰ খবৰ পাতি কোৱা।
খবৰ পাতি ভালে তোমাৰ?
মোৰো বাৰু ভালেই বাকী ব্ৰেকফাষ্ট কি কৰিলা আজি।
ব্ৰেকফাষ্ট আজি কৰিলো কণী আৰু ইফালে তোমাৰ হৈ গ'ল,
অ-অ কণী ব্ৰেড অ ঠিকে আছে হেল্ডি-হেল্ডি খানা খাইছা মানে।
হয়-হয় হেল্ডি কাৰণে মানে খাইছো মানে মই ৰাতিপুৱা মানে মই মানে তেলৰ বস্তু মানে নাখাও ত মই হেল্ডী মানে খাই ভাল পাওঁ।
ঠিকে আছে হেল্ডিয়ে খাব লাগে।
উম, ত' আজি কিহৰ ওপৰত মানে কথা পাতিবি বুলি ভাবিছা।
মই ভাবিছো গছ গছনিৰ ওপৰত কথা পাতো নেকি মানে আম,
গছ গছনিৰ বিষয়ে আমি আমি গছ গ গছ গছনি, বিষয়ে কথা পাতিলো চাগে।
নাই পাতা মোৰ লগত নাই পাতা, আমি লিডাৰশিপ-লিডাৰশ্বিপ পাতিছিলো তাৰপিছত অললাইন, অফলাইন শ্বপি পাতিছিলো আৰু এটা কিবা টপিকৰ ওপৰত কথা পাতিচিলোঁ গছ গছনি পা নাই চ তুমি কি কি অ মোৰ মতেতো গছ গছ ু আজি আজিকালি দিনত বহুত লাগে মানে বহুতেই ইম্পৰ্টেণ্ট আমাক যিহেতু গছে অক্সিজেন দিয়ে
হয় আমাক কিবা উশাহ ল'বৰ কাৰণে আমাৰ কাৰণে মানে কিবা কৰে আমি যেন যিটো উশাহ লৈ আছো যেন ত সটো গছ গছনিৰ পৰা মানে আম লগত
গছ গছনিৰ পৰাু পাওঁ হয় হয় মানে অ গছ গছনি নহলে আৰু আমি জীয়াই থকা প্ৰব্লেম হৈ যাব আৰু এইটোয়ে আৰু আজিকালি চোৱা বহুত গছ গছনিিকা কাটি আছে কিবা ফেক্টৰী বনোৱাৰ নামত কিবা বনোৱা নাম নামত দলং বলোৱাৰ নামত
হয়
হয়নে
ত মোৰ মতে মানে ন ত এনেকুৱা যেনেকুৱা মানে গছ কাটি আছে ন তই মোৰ মতে এনেকুৱা লগাও ক' লাগে কজত পলিবোৰ লগাব লগাব লাগে এনেৰ মানে এটা জীৱন হয় ন ত তুমি যদি এতিয়া তুমি যদিতিা গছ গছনি লগাইছা তুমি এটা ক জীন এটা তুমি ৰক্ষা কৰিছা ন তোমাৰ আশীৰ্বাদ তোমাৰ তুমি আখি আখীৰ বা যাবা ন
আশীৰ্বাদটো মই
হয় তুমি গছ গছনি লগা এটা পূৰ্ণ কাম হয় ত
গছ গাতো তাৰে মানে দু দুটা গছ ৰুব লাগে যদি মই এটা গছ
হয় এইটো তুমি ভাল কথা কৈছা তুমি এটা কাটিতে তুমি দুটা তুমি ধৰুবই লাগে এতিয়াইতো মানে আমাৰ গছবোৰ মানে আমাক মানে।
গছবোৰ তেতিয়া মানে কমি নাযায় কমি নাযায় গছবোৰ তেতিয়া কমি নাযায়। বাঢ়ি যাব য'ত।
হয় তুমি এটা কাটিলা হয় তুমি গছ গছবোৰ তুমি গছবোৰ তুমি কাটিবতো লাগিবই কি। কিছুমান মানে এনেকুৱা।
হয় হয় কিছুমান কাৰণ থাকে গছ কোৱা কটোৱা কিন্তু গছ কটাৰ পিছত ৰুবও লাগে।
হয় মানে তুমি। বুঢ়া হৈ যালে গছবোৰ ত এনেকুৱা বতাহ চতাহ দোকান চোকান দিলে ত ভাঙি। ভাঙি কিনি গিৰি যায় ন ত' এইবোৰৰ মানে মানে অলপ মানে মানুহৰো অসুবিধা হয় ত মোৰ মতে মানে গছবোৰ মানে কাট। ন ত মানে লগাবও লাগে। থাকে মানে।
অ মানে তুমি সেইটা গছ কটা এইটা গছ লগাবও লাগে। মানে এ এটা গছ নহয় তুমি চাপজ তিনটা গছ। কাটিছা তাৰে তাৰে বদলি তুমি ছয়টা গছ ৰুই দিলা নেকি।
হয় হয়। ত যিটো মানে তোমাৰ নিজৰ কাৰণে ভাল হ'ল। মানুহৰ কাৰণেও ভাল হ'ল। চবৰ কাৰণে ভাল হ'ল।
চৌ আজিকালি চোৱা গছ গছনি কাটি আছে আৰু। গছ নলগাই মানে এক্সট্ৰাকে চ' গছ গছনি আমাক বহুত কাৰণত হেল্প কৰে যেনে। তুমি আ গছৰ পৰা আমি কি পাওঁ। অক্সিজেন পাওঁ বতাহ পাওঁ।
হয় বতাহ পাওঁ ফল পাও চব পাওঁ আজি আজি আমি যে আমি যে যোনটো খাই আছোঁ যে খাদ্যবোৰ খাই আছোঁ।
হয় হয় এইবিলাকো চব গছৰ পৰাই হয় ন গছ নহ'লে আমি কি খালোঁ হয় তুমি ভাবাচোন একবাৰ গছ যদি নাথাকিলে হয় আমি খালোঁ।
হয় এতিয়া শুনা শুনা শুনা শুনা তুমি ত এতিয়া কল খাই আছা। ত এইটো এ গছ হয় ন। তুমি আপেল খাই আছা এইটো এটা গছ হয়। কমলা খাই আছে এইটো এটা গছ হয়। তুমি নাৰিকল খাই আছা, এইটো এটা গছ হয় এইটো এইবোৰ মানে কোনে লগাই মানুহে খাই ন ত এই এইটোৱে মানে ভাবিব লাগে যে
চাপজ তুমি যি যি চবজি খোৱা এইবিলাকত গছৰ পৰা আহে আৰু আৰু যেইবিলাক। মেডিচিন খোৱা এইবিলাকতো গছৰ পৰা পাত চিঙি লৈ যে মেডিচিন বনাই ন আগৰ দিনত। কি হৈছিল আগৰ দিনতো মেডিচিন নাছিল চ' আগৰ দিনৰ মানুহে অ মানে। গছৰ পৰা ইয়া কৰিছিল ন গছৰ পৰা ঔষধ
হয় হয় শুনা শুনা তুমি যোনটো কয় আছা মই গম পাইছো এইটো তুমি যোনটো কয় আছা ন সেই। তুমি আয়ুৰ্বেদিকৰ কথা কৈ আছা। ত আয়ুৰ্বেদিকো মানে এনেকুৱা গছৰ পৰাই হয় মানে এইটো।
অ আয়ুৰ্বে অ আয়ুৰ্বেদিকো হয় বাৰু বেছিভাগ ঔষধো কোনটো আগৰ দিনত এইটো মেডিচিন। মেডিচিন নাছিল ন আগৰ দিনত ইমান হয়নে নাই হয় হয় হয় আগৰ দিনত মই দেখিছিলো মানে। চাপজ তোমাৰ ক'বা এটা কাট কটা গ'ল কিবা এটা পাত আছে এইটো পাতটো লগাই দি লগা লগ তেজটো বন্ধ হৈ যায়। পাতটোৰ নাম মই পাহৰি গলো এতিয়াও আছে পাতটো।
হয় আছে আছে।
ৰাস্তাতে পোৱা যায় কিন্তু এইটো পাতটো। মই ইমান নামটো নাজানো। হয় নে।
মোৰ মতে এইটোৱে যে ভাবো যে গছ গছনি মানে মোৰ মতে মানে। কাটিব নালাগে মানে। কিছুমান মানে এনেকুৱা যেনেকুৱা গছ গছনি মানে এনে। বুৰা হৈ গল যে। এ বতাহ চতাহ দিলে মানে ভাঙি। পৰি যায় যে ত এইটো মানে মানুহৰ কাৰণেও মানে বেয়া হয় ন। মানুহৰ গাত পৰিতো মানুহ। মাৰাও যাব পাৰে।
হয় হয় হয় এইবোৰ গছ কাটিব লাগে যিবিলাক মানে যিবিলাক গছে মানে তোমাৰ সৌন্দৰ্য। কঢ়িয়াই আনে এইবিলাক গছ মোৰ মতে। নাকাটা টো ঠিক নেকি।
হয় হয় আৰু তুমি এতিয়া যিবোৰ গছ পুৰা হৈ গল ত বত চত তোমাৰ মানে মানুহৰ পাব্লিকৰ মানে। কিবা বিপদ বুলি এনেকুৱা বুলি। ভাবিলে মানে তোমাৰ এই। কিব লাগে তাৰ পাছত আকৌ মান বস্তু আকোন মানে ধত তাকিছা তাৰ ইয়াতে বেললে আৰু কাম দে মানে গছ এটা ৰুই দিব লাগে।
উম এটা কাটিছো আৰু কেইটামান ৰুব লাগে।
হয় আৰু আজিকালি যুগত যুগতো এনেকুৱা নাই। কালি তোমাৰ কি কিবা ইনভাইৰনমেণ্ট দিয়া হয় সবেই মানে গছ গছনি তাৰ পাছত মানে চবে পাহৰি যায় আৰু মানে গছ গছনি।
অকল মোৰ মতে কি মানে অকল এনভাইৰনমেন্ট দেৰ দিনা কিয় লগাব লাগে ডেইলি এটা এটাকে গছ ৰোগ নাই এটা শব্দত এটা হয় অকল যে অকল যে ইনভাৰণমেণ্ট ডেটো'ফল কৰিম এইটো নহয় ন।
হয় হয় মোৰ মতে মই এইটো ভাবো কিন্তু আজিকালিৰ জীৱন মানে তুমি মই যেনেকা ভাবি আছো ন
উম হ বহুতে ভাল হয় হয় তোমাৰ আৰু উ তোমাৰ আৰু মুঠ। থিংকিঙৰ দৰে বেলেগৰ থিংকিং নহয় ন।
হয় এতিয়া মই তুমি যেনেকৈ ভাবি আছো যে সদায় এটা এটা গছ লগালে। কিন
তুমি এটা কথা ভাবা সদায় আমি যদি এ এটা এটা গছ লগাও তেতিয়াহলে কাটিলেও মানে ইমান অসুবিধাৰ সৃষ্টি নহয় কাটিলেও।
হয় এইটোৱে তো মই কৈ আছো মই কি কছো গা গছও মানে গছটো কটাৰ কি মানে অলপ প্ৰয়োজনতটো আছে কি কৰে আমি পালেং চালেং যেন আমি যিবোৰ পালাঙত আমি আমি টুকুৰি মাৰো এইবোৰ মান গছৰ দূৰে হয় ন তাত এইটো
গছৰ পৰাইতটো বনাই ন মানে গছ কটিয়েটো কাঠটো বনাই ন।
এইটোয়ে তো মই কৈ আছো। তই মোৰ মতে মানে গছ মানে কাটিব লাগে যে মানে ইমানো কাটিব নালাগে যে তুমি।
মোৰ মতে গছ কাটক ঠিকে আছে গ হয় হয় গছ কাটিব লাগে ক এটা যদি বুঢ়া গছ কাটিলেও আমি তিনিটা মান গছ ৰুই দিওঁ এইটোৰ নামত।
হয় তুমি ৰুবই লাগিব এতিয়া মানে আমাৰ নিজৰ কাৰণে ভাল এটো।
মানে এনভাইৰণমেন্টটোও ভাল থাকিব।
হয় আৰু শুনা। আগৰ, আগৰ, আগৰ যুগৰ মানুহবোৰ ইমান এশ বছৰ, এশ বছৰ, এশ দছ বছৰ কিয় জীয়াই থাকে এইবোৰ মানুহ গছ-গছনি বহুত আছিল ন'। আৰু এতিয়াৰ টাইমত গছ-গছনি মানে ইমান নাই। ত' গছ-গছ ইমান নাই ত' তুমি তুমি যোনটো উশাহ যেন লব লৈ আছা গছ-গছনিৰ পৰাইটো আহে ন' তুমি সেইকাৰণে মানে আজিকালি মানুহৰ আয়ু-আয়ুবোৰ মানে
আৰু গছ-গছনিৰ কাৰণে এটা মানে অসুবিধা হৈছে প' তুমি চাগে মন কৰিছা যেনেকুৱা পশু জ জন টো যে আছে জন্তু মানে বাক চাক যিকোনো, এই এতিয়া যে মাজে মাজে পথাৰেত ক'ত বা দেখা যায় এইটো কিয়ৰ কাৰণে গছ গছনি জংঘলত কাটি দি কাৰণে বেলেগ
হয় এতিয়া চোৱা, এতিয়া তুমি চোৱা, আজিকালি যে হাতী হাতী যে হাতী ত' মই মাজতে মই কিবা, শুনা শুনা শুনা, মই মানে মাজতে মানে তোমাৰ নাৰংগী, নাৰংগী মিলিটাৰী ষ্টেচনৰ মানে গৈছিলো মই। ত' তাতে মই দেখিছো হাতীবোৰ মানে অহা যোৱা কৰি থাকে, ত কিয় অহা যোৱা কৰি আছে, তো গছ গছনিবোৰ অলপ
নাৰেংগী নাৰেংগী মিল মিলিটাৰী ষ্টেশচনত দেখা পায় তাৰ পিছত নাৰেংগী যে খামৰেংগা বিল আছে তাতেও দেখা যায়।
হয় কিয় ওলাইছে কিন্তু মানে গছ গছনিবোৰ মানে দিনে দিনে ন মানে নাই মানে উ কাটি দি আছে। হয় গছ গছি নাথাকিলে হেহনতো এন্তওতো আমাৰ নিচিনা এটা জীৱন ন? কিন্তুতো জীয়াই থাকিব কাৰণে কিবাটো খাব লাগিব ন?
কিবাতো খাব লাগিব জীয়াই থাকিব হ'লে। হয় হয় হয়, তুমি ঠিকে কৈছা। চ' গছ গছনি বহুত ইম্পৰ্টেণ্ট, বহুত।
হয় মই এইটো ভাবো যে গছ গছনি বহুত ইম্পৰ্টেট।
দৰকাৰী হয়নে? গছ-গছনি নহলে তুমি মানে জীয়া ই নোৱাৰিবা তুমি ভাবা। চব বস্তু, ঘৰৰ চব বস্তু যি লাগে
হয়, আৰু শুনা, শুনা তুমি এতিয়া, তুমি এতিয়া, তোমাৰ এতিয়া, গৰম লাগি আছে। এয়া-এতিয়াতো গৰম চিজন, গৰম লাগি আছে। তোমাৰ, তোমাৰ ঘৰ কষত যদি এটা গছ থাকে তুমি এইটো গছত তোমাৰ হাৱা দিব ন'। মৱচ তোমাৰ, হাৱাত দিবই। গৰমটো ইমান নালাগিব বৰ্তমান। ঘৰৰ কাষতে ইমান গছ থাকে। ত', তোমাৰ গৰম নালাগিব আহি হাৱাত দ, সি, সি তোমাক কিবা, কিবা অলপ কিবা হেল্প কৰিব তোমাক।
অ', অ', মানে খৰিলটো ঠাণ্ডা বেলা, ঠাণ্ডা। পেলাই দিয়ে ন' মানে যোনটো গছত, গছৰ বতো যোনটো শুনা, শুনা যোনটো গছৰ বত বতটো আৰু নেচাৰৰ বতাহটো মানে যোনটো মানে এইটো ঘৰৰ ফেনৰ বতাৰ চাইও মানে বহুত ওপৰত
উপল্গ হয় মানে বুজছনা।
হা, বুজিছো, বুজিছো। ঠিক আছে বাৰু, তোমাৰ লগত কথা পাতি ভাল লাগিল, আহ আৰু কেতিয়াবা পাতিম এই এইটো টপিকৰ
হয়, হয় মোৰো ভাল লাগিল, আজি মানে আমি বহুত, বহুত কথা ক'লো ঠিক আছে ধন্যবাদ।
ঠিক আছে, ৰাখিছো।